হেল্ল'
আৰু মোৰ ইমান চুলি খৰিছে বাচা অ' বহুত চুলি খৰিছে মোৰ।
টি শ্বেম্পু ইউজ কৰা?
মই এটো দলটো।
আচ্চা দভটো মই গম নাপাওঁ মই আজিলৈ ইউজ কৰি পোৱা নাই।
ভালছে
মই লগালে অকল লৰিয়েল পেৰিছ‌য়ে লগাওঁ। তোৰ আৰু হেডফোন লগা আছিল নেকি?
হা, হা?
তোৰ আৰু হেডফোন লগা আছে?
নাই।
হা, মাতটো মানে সেনেুৱা আহি আছে।
এই দূৰত আছিলো যে সেইকাৰণে।
অ, অ।
এতিয়া‌ এহিচি ভালকে?
অ' এতিয়া ভালকে আহি আছে।
অ' কাণত লগাইছ গ এতিয়া ত, অ'। এইটো হেই কিতিল এইটো অ নাই নাই।
উম।
নেকব প
উম।
অা তেলটো লগোৱাৰ পিছত কি শান্তি লাগিছে মাঠাতো ইমান বহুত বেয়া সোজাই আছিল মানে এতিয়া চুলি চিঙো চিঙো অৱস্থা হৈ আছিল এনেকা মৰ
অ'।
মোৰ মানে এনেকা খোজাই ন যে পাগলাৰ দৰে খোজাই মোৰ চুলি। এঘাৰ সপ্তাহত দুইদিন দুই দিন ধো এই অ' ৰবিবাৰে ধুইছিলো নেকি? অ' ৰবিবাৰে হ'ব।
উম, বেছি দিন হোৱা নাইতো মই ৰবিবাৰেই ধুইছো।
উম ৰবিবাৰে ধুই ইানে সপ্তাহ দুইদিন ধুনা ৰবিবাৰে ধুই মানে সাত তাত ধুই দুদিন ধু না ৰবিবাৰে ধুই মই আৰু এই অ উম বুধবাৰে অ বুধবাৰে মই সেই কৰো। আজিতো বৃহস্পতিবাৰে আজি অ' আজি বুধবাৰ কালি বৃহস্পতিবাৰ
ঠিকে আছে বাৰু
উমমম! অই তই কিতাবা এই চুপ তু হা
কোনটো কিছু
চুপটো খাই পাইছা না? এই টমেটো চুপ হট এন্ড চুপ ভেজ বুলি ক কি ক তই ই ইটো বেয়া পাৱ? মই বহুত ভাল পাওঁ এইটো টমেট চ অ চুপটো
নৰ না নৰ্ছ বুলি কয় নেকি প্ৰডাকটোৰ নাম নৰচাৰ নৰচু
নৰ চু অ নৰকে কিবা আছে দে অ অ গ্ৰীন কালাৰ ৰ
অ গ্ৰীন কালাৰ অ
উম!
মই ভাল নাপাও। মই অকল যোনটোত মাকৈ আৰু সেই থাকে পিয়া মানে গ্ৰীণ কালাৰৰ পিয়াজৰ ঠাৰিটোৰে থাকে সেইটো থাকে মই সেইটো খাই চবতকে বেছি ভাল পাওঁ। মই চুপৰ নামত সেয়ে খাই ভাল পাওঁ বাকী একো খাই ভাল নাপাওঁ মই।
মই মাকৈ চাকৈ থাকা ভাল নাপাও নৰ্মেল চুপ পানীয়া হব লাগে বাচ এই কি কয় পিয়াজৰ ঠাৰিটো সেয়া বছ এ ই কি অলপ অলপ মতা হ'ব লাগে তাৰ পিছত সিটো যদি শ্লাইচ শ্লাইচ কৰি খাই ন মজা লাগে
উম মই সেনেকে খাওঁ। টমেটটো খাই ভাল নালাগে
অ এই নাই নাই সেইটো মোৰ ভাল লাগে অ মোৰ তম মানে বেচ চুপ মই ক'ত খাই পাইছো জানা এই বাহতৰ লগত মই এটা সেইত গৈছিলো হা ৰেজৰ্টত গৈছিলো
উম!
সেই ৰেজৰ্ট খনত যাই কেনে চুপ দিছে কি বঢ়িয়া। উম দাম আছিল কিন্তু হ'লেও বঢ়িয়া চুপ আছিল ভিতৰত
উম!
এতিয়া সেই তেষ্ট টো মোৰ মুখত ভাহে
মই কিন্তু আজিলকে সেনেকে খাই পোৱা নাই মই খালে মই মানে ঘৰতে খাইছো আৰু
জাগাটো। তহঁতৰ গাড়ী আছে, কাৰণেহে মোক লৈ গৈছে। ন'হলে নগ'লোঁয়েই হয়
অ', অ', তহঁতে ফুৰিব গৈছিলি যে আগতে
উম, উম। সৰু ভণ্টি এজনী আছিল যে, অ' তহঁতে অহ
হয়, ক'ত ফুৰিব যাম? মন যায়। আছে বা, ভাল জাগা মজা চাই পানী-চানী থাকা জেগা বা পাহাৰ-চাহাৰ থাকা জেগা
পাহাৰ-পাহাৰৰ জংঘল
মানে, আকৌ আমে ট্ৰেকিং। অ', মানে খোজকাঢ়াঁও হৈ গ'ল। সেনেকে ত', সেনেকে চবে, মানে, এনেকে ফুৰাও হৈ গ'ল। কৰাও হৈ গ'ল। আৰু চবে, মানে, মিলি-জুলি, মানে, সেনকে ধেমালি-চেমালি কৰাও হৈ
উম, ই ট্ৰেকিং
উম।
ট্ৰেকিং কৰা। অ, উম ভাল লাগে বাৰু। কিন্তু আমাৰ এই এইটো টুৱেলভটো আহি পালে লগ ন।
আৰু আমাক এনেও যাব নিদিয়ে।
নেদেই মোক ই কি কৈছিল হা, এনেই নিট চিট দিয়াৰ পিছত।
উম।
একবাৰেই শ্বিলঙত যাব বুলি কৈ। গৈছিল মোৰ লগত। কি?
নকবি। বাদ দে।
এই চুজ কৰি দিম দে হব দে তাত মোৰ ভুলতে বাদ দিয়া। তাতে যাম বুলি ক'লে। সেইটো মোৰ মানে বহুত ভাল লাগছে, মনটো কিন্তু, ই লাষ্টত ক'লে ন যে তাতে থাকিবও লাগব।
উম ত সেইদিনাখনে গুচি আহিব পাৰি তো।
চিলংগ বহুত দুৰ হয় যা
সেইদিনাখনো গুচি আহিব পাৰি, তই যদি তই নামটো বাৰে বাৰে কিয় লৈ আছা পাগালা
এটা কাম কৰো তাই পেঞ্চিল প ছিলটোত টিপি টিপি আৌ এবাৰ এই পাঁচ মিনিট হৈছে।
ইচ ৰাম ধেতটেৰী মোৰ অহায় টোপনি লাগিছে।
জল্দি কে কৰি কৰিমে দুটাই কল আছে পলকে অ মই হাত খনৰ লগতে ধুই আহো ৰ